হেল্ল'?
হেল্ল'
হেল্ল'
অ ভালে আছা?
অ ভালে আছো, তুমি?
অ ভালে দিয়া, ক'ত আছা ঘৰতে না?
অ ঘৰতে, ঘৰতে, তুমি?
মই ঘৰতে বাৰু। উম কি কৰি আছিলা এনেই এতিয়া? মই বহি আছিলো, নহয় পঢ়া-শুনাৰ কথা সুধিছিলো।
অ পঢ়া-শুনা মই তোমাৰ হাই ছেকেণ্ডী ফাইনেল দিছো। তুমি?
অ, অ, মই গ্ৰেজুৱেশ্যন ফৰ্থ ছেমিষ্টাৰ।
আচ্ছা - আচ্ছা।
বাকী এতিয়া কি কৰিম বুলি ভাবিছা?
মই এতিয়া তোমাৰ দৰঙতে পঢ়িম বুলি ভাবি আছো।
অ' অ' অ' অ' অ'। এনেই কিবা ভাবিছা নাই বিভাগ-চিভাগ।
বিভাগ মানে মই ভাবি আছো এডুকেশচনত মেজৰ ল'ম বুলি।
অ' ভাল তাতে।
বাকী ক'ত, তুমি ক'ত আছা?
মই ৰুমতে।
আচ্ছা।
খোৱা-বোৱা হল?
অ হ'ল, হ'ল, তোমাৰ?
মোৰো ভাল বাৰু, এনে এডুকেশচনটো কিয় ভাল পোৱা তুমি?
এডুকেশ্বনটো মানে তোমাৰ তাতে ধৰ তোমাৰ চব ধৰা শিক্ষাৰ ওপৰতে ন।
সেইটোৱে, সেইটোৱে।
ত সেইটোৰ ওপৰত মোৰ মানে ভাল লাগে ধৰা তোমাৰ এইবোৰ আহ, অনানুষ্ঠানিক শিক্ষা আৰু আনুষ্ঠানিক শিক্ষা, ধৰা তাতে শিক্ষাৰ প্ৰকাৰ ত' এইবোৰ মানে মোৰ ভাল লাগে।
উম
আৰু তেনেকে আৰু নিয়ন্ত্ৰিত আহ বা অনানুষ্ঠানিক শিক্ষাৰ ওপৰত আছে অ অনিয় আৰু অগতানুগতিক শিক্ষা ত তেনেকে আৰু
মানে ফিউচাৰত এ মাষ্টৰ নিভমন আৰু
অ', হয় তেনে।
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
দোব
অ ঠিকে আছে বেয়া নহয় সমাজত ঠিকে আছে বোলো সমাজত শিক্ষকৰ গুৰুত্বটো চবতে শীৰ্ষ ন হেল্ল' হেল্ল' হেল্ল' হেল্ল' মোৰ গণিত হেল্ল'। হেল্ল'।
হেল্' শুনিছো।
শুনিছো শুনিছো, তোমাৰ মোৰ গণিত।
অ অ অ।
বাকী হেল্ল'।
অ কোৱা হেল্ল শুনিছানে।
মাতটো হেৰি হৈ আছে ন'।
অ অলপ নেটৱৰ্ক।
মেটচৰ বিষয়ে। গম পাইছোঁ বাকী।
বাকী কিবা তুমি শিক্ষাৰ ওপৰত জানিব বিচাৰিছা যদি কোৱা।
মানে তুমিতো এতিয়া এজুকেশ্যন ল'ম বুলি ভাবিছা ন, ত' আমি আমি যদি ফিউচাৰতো ধৰা আমাৰ ধৰ আমাৰ। গা তোমাৰ টিছাৰৰ বেকগ্ৰাউণ্ডে হয় ত তুমি এ চে সেইটোৰ ওপৰত কি ক'বা?
কি কলে তোমাৰ মাতো অহা নাই
হেল্ল' অ আহছা নে এতিয়া
অ অ শুনিছো কোৱাচোন
শৈক্ষিক মানসিকতাৰ ওপৰত কি ক'বা শিশুৰ যোনটো শিশুৰ মানসিকতাৰ ওপৰত পঢ়া পঢ়াওতে শিশু মানসিকতাৰ ওপৰত
শিশুৰ মানসিকতাৰ ওপৰত মানে ধৰা তুমি যদি এ এজ এ টিচাৰ তুমি তোমাৰ শিশুৰ লগত ধৰা তোমাৰ ফ্ৰেণ্ডলি থাকিব লাগিব
এতিয়া
অ ত' আৰু ধৰা তা তেওঁ মানে তেওঁলোকক তোমালোকে মানে ফাষ্টে নিজে বুজি ল'ব লাগিব
উম আৰু আমাৰ শৈক্ষিক যোনটো হেৰি গ় মানে বনাইছে মানে যোনটো আমাৰ একদম অংকুৰৰ পৰা তোমাৰ দ্ব দশম বা দ্বাদশ লে সেইটো এটা এইজৰ হেৰিত বনাইছে ন মানে তাৰ যোনটো পাঠ্ক্ৰম সেটো আমাৰ মসিষ্ বয়সৰ হিচাপতে বনোৱা হৈছে কাৰণ তুমি ক তোমাৰ দ দহ বছ ল'ৰাটোৱে যিটো জানিব তাক যদি দহ বছৰীয়া ল'ৰাটোৰ কাৰণে ক্লছ টেনত দি দিয়ে স একো নাজানে।
অ' নাই সেইটোতো সেইটো নহ'ব।
এনেকুৱা কথা আৰু।
উম তেনেকেই আৰু
আৰু এতিয়া শিক্ষা বুলি ক'লেতো অকল তোমাৰ এ এনেকা নহয় যে এতিয়া যেতিয়ালৈকে পঢ়ি আছা তেতিয়ালৈকে তোমাৰ লাইফট শিক্ষা আছে কিন্তু ধৰা এতিয়া মানে শিক্ষা তোমাৰ মানে জন্মৰ পৰা মানে একে মৃত্যু তোৰ একে আগমুহুৰৰ্ত লৈকে চলি আছে।
শিক্ষাৰ সমাপ্ত নাই।
অ' সমাপ্তি নাই শিক্ষাৰ।
আৰু কেৱল যে বিদ্যালয়ৰ শিক্ষাটোৱে, আনুষ্ঠানিক শিক্ষাটোৱে শিক্ষা সেইটোও নহয়।
অ সেইটো নহয়। সেইটো নহয়। এতিয়া ধৰা অনানুষ্ঠানিক শিক্ষাৰো কিছুমান তোমাৰ বৈশিষ্ট
আহে আৰু। মই একচুৱেলি মই মই অনানুষ্ঠানিক শিক্ষা শিক্ষাৰ বিষয়ে ইমান নাজানো অলপ কবা নেকি?
অ'তোমাৰ অ -অ -অ- অনানুষ্ঠানিক শিক শিক্ষা ধৰা পূৰ্ব -পৰিকল্পিত শিক্ষা ব্যৱস্থা নহয়, যাতে অনানু ষ্ঠানিক শিক্ষা জীৱন জোৰা প্ৰক্ৰিয়া ই ইয়াৰ কোনো মানে আৰম্ভণি আৰু পৰিসমাপ্তি নাই ই জন্মৰ লগে লগে আহ আৰম্ভ হয় আৰু এজন ব্যক্তিৰ মৃত্যুৰ লগে লগে শেষ হয়। অ আৰু ধৰা
কোৱা- কোৱা- কোৱা।
অ' ধৰক আৰু অনানুষ্ঠানিক শিক্ষাত এক নিৰ্দিষ্ট সময়সীমা অধ্যয়ন কৰিবলৈ এক নিৰ্দিষ্ট পাঠ্যক্ৰম মানে নাথাকে, তাৰপাছতে এ ইয়াত আহ
কোৱা কোৱা একো নাই
অ' অ' ইয়াৰ ইয়াৰ মানে ইয়াত পাঠ্যক্ৰম ৰ কোনো মানে সীমাবদ্ধতা নাথাকে। তাৰপাছতে এ এই অনানুষ্ঠানিক শিক্ষা মুক্ত আৰু নমনীয়। আৰু ই ধৰা নীতি নিয়মৰ পৰা মানে তোমাৰ মু
মানে সহজ অৰ্থত ক'বলৈ গ'লে আমি জীৱনত যিবোৰ মানে দৈনন্দিন যিবোৰ কাম কৰো সেই য মানে যিখিনি আমি শিকো সেইখিনিয়ে অনানুষ্ঠানিক
অ সেইবোৰে তোমাৰ অনানুষ্ঠানিক শিক্ষা এতিয়া মানে তোমাৰ আনুষ্ঠানিক শিক্ষাটো মানে তোমাৰ ধৰা এইটো পূৰ্বকল্প পূৰ্ব পৰিকল্পিত ব্যৱস্থা মানে হয় আৰু মানে তোমাৰ আনুষ্ঠানিক শিক্ষাত তোমাৰ নিৰ্দিষ্ট সময়সীমা থাকে নিৰ্দিষ্ট পাঠ্যক্ৰম থাকে আৰু বহুতো মানে নীতি নিয়ম থাকে
অহ।
তেনেকে আৰু,
তোমাৰ দেখোন বহুত ভালেই নলেজ আছে অ মানে জ্ঞান আছে এডুকেশ্যনৰ ওপৰত।
অ অ আছে আৰু অলপ চলপ।
উম। ভাল লাগিল গম পাই।
এনে বেলেগ ছাবজেক্ট আৰু কিহত ইণ্টাৰেষ্ট আছে?
বেলেগ চাবজেক্ মানে তোমাৰ মোৰ সাইকলোজিত ইন্ত্ৰেছ মানে অ
আমাৰ আমাৰ কলেজত আছে চাইকলজি।
অ আছে বাৰু, তেনেকে চাইকলজি তোমাৰ তুমি ভাল পোৱা নে নোপোৱা?
মই চাইক'লজি ভাল পাওঁগে মোৰ নিজৰো ইচ্ছা আছিল ল'বলৈ কিন্তুু কিবা কাৰণত ল'ব নোৱাৰিলো
অ চাইকলজিৰ ওপৰত কিবা জানানে?
চাইক'জীৰ ওপৰত মই মানে বিশেষকে মানে মোৰ ইণ্টাৰেষ্ট আছে তোমাৰ কপৃমিযচাইক'লজ ওপৰত।
অ, আচ্ছা, আচ্ছা
মোৰ নৰ্মেল। চাইকলজি টো মানে ইণ্টাৰেষ্ট ক্ৰিমিনেল চাইকলজি টোৰ ওপৰত ইণ্টাৰেষ্ট আছে মানে। কিতাপ পঢ়িছা নে নাই এনেকুৱা চাইকলজী বিলাকৰ ওপৰত।
মানে মই এনেই চাইকলজিৰ ওপৰত পঢ়া আছে তেনেকে ক্ৰিমিনেলৰ ওপৰত মানে পঢ়া নাই। এনে মোৰ চাইকলজি তোমাৰ হায় ছেকেণ্ডৰীত মানে আছিলে।
অ অ অ সেই সেই ডিটেক্টিভ বুকবোৰতো তোমাৰ ক্ৰিমিনেল চাইকলজিৰ কিছুমান পাৰ্ট থাকেতো।
অ আছে অ তেনেকে।
ভাল লাগে কিন্তু বিষয়টো।
উম, ভাল লাগে, ভাল লাগে, ময়ো, ময়ো উম উম, উম
এনে পিছৰ পৰিকল্পনা?
পিছৰ পৰিকল্পনা মানে তোমাৰ এতিয়া উম ডিগ্ৰীটো কমপ্লিট কৰিম।
হা।
তাৰ পাছতে উম কি হয় চাওঁচোন তোমাৰ এডুকেশ্বনতটো পঢ়ি যদি মই এনেকে টিচাৰ লাইনত যদিহে যাব পাৰো
অ।
তেনে আৰু যাম আৰু মই সেইটোৱে ভাবি আছো।
অ', ঠিকে দে আছে আৰু সমাজত ভাল শিক্ষকৰ বহুত প্ৰয়োজন কাৰণ এই মেইন ভেটি।
অ সেইটোয়ে হয়।
শিক্ষাই মেইন ভেটি আৰু গুৰুৰ সমান হ'ব কোন কোৱাচোন তুমি
উম, সেইটোৱে সেইটোৱে শিক্ষাগুৰু মানে এনেকুৱা মমবতি কি দৰে নিজক জ্বলাই আনক পোহৰ অ হয়। তেনেকৈ।
ইয়াতে আছে।
এনে তোমাৰ চাইক লজিৰ তোমাৰ নৰ্মেল চাইকজিৰ ওৰত কিবা নলেজ আছে নে নাই?
নৰ্মেল চাইক'ল'জি মই ইমান নলেজ নাই বাৰু কোৱাচোন।
অ তোমাৰ অ অসমীয়াতে কৈছো।
অ', একদম কোৱা অসমীয়াত কোৱা
অ হ তোমাৰ মানে কি মনোবিজ্ঞান হৈছে ধৰা আচৰণৰ বিজ্ঞান গান বা যিয়ে দিপ বিভিন্ন প্ৰসংগ বা পৰিস্থিতিত মানসিক প্ৰক্ৰিয়াসমূহ অভিজ্ঞতাসমূহ আচৰণসমূহ অধ্যয়ন কৰে।
অ অ।
আৰু এতিয়া আচৰণ মানে হৈছে যে মানুহে বিভিন্ন পৰিস্থিতিত যিবিলাক প্ৰতিক্ৰিয়া বা অনুক্ৰিয়া প্ৰদৰ্শন কৰে বা ক্ৰিয়া সম্পাদন কৰে তাকে আচৰণ বোলে আচৰণ সমূহ সৰল জটিল প্ৰকাশিত বা অপ্ৰকাশিত বিভিন্ন ধৰণৰ হ'ব পাৰে
অ।
তেনেকে আৰু। তোমাৰ মানে প্ৰকাশিত
কোৱা কোৱা
অ তোমাৰ সেয়া প্ৰকাশিত মানে তোমাৰ ধৰা কেনেকুৱা ধৰা যিবোৰ আচৰণ এজন মানে নিৰীক্ষকে বাহিৰৰ পৰা চাব পাৰে অথবা অনুভৱ কৰিব পাৰে।
হম।
মানে তোমাৰ অহ প্ৰকাশিত আচৰণ বোলে। ধৰা যেনে শিক্ষাৰ্থীৰ আচৰণ, এজন ফুটবল খেলুৱৈ আচৰণ, তেনেকে আৰু। তোমাৰ আকৌ অপ্ৰকাশিত আচৰণ মানে হ'ল-যিবোৰ আচৰণ কোনো এজন, উম! নিৰীক্ষকে বাহিৰৰ পৰা চাব নোৱাৰে অথবা মানে জুখি চাব নোৱাৰে আৰু। তেনে আচৰণক তোমাৰ অপ প্ৰকাশিত বোলে। যেনেকে ধৰা, দবা খেলুৱৈৰ আচৰণ, চিত্ৰশিল্পী আচৰণ।
অ' বুজিছো বুজিছো। তোমাৰ মানে ভাল এটা আইডিয়া আছে মানে এইবিলাক চাবজেক এই দুটা বিষয়ৰ ওপৰত।
অ' মোৰ মানে তোমাৰ চাইকলজি আৰু এডুকেচনৰ ওপৰত মানে এটা হেৰি আছে। আছে আৰু।
তুমি চাইক'ল, কি মনোবিজ্ঞান যদি ইমান ভাল মই তোমাক এখন বুক চাজেষ্ট কৰিম। সেইখন বুক তুমি এবাৰ পঢ়ি চাবা। ক্ৰিমিনেল চাৰ মই নামটো মনত পৰা নাই এখন বহুত ধুনীয়া বুক।
হয়।
সেইখন তুমি এবাৰ পঢ়ি চাব পাৰা।
অ', তেনে মোক কবা তুমি।
অ মই তোমাক সেইখন কৈ দিম বাৰু, মানে বহুত ধুনীয়া বুক হয় সেইখন। তুমি এখন এবাৰ পঢ়ি চাব পাৰা।
আচ্ছা আচ্ছা।
বাকিচ হেল্ল'
হেল্ল' অ কোৱা।
কোৱা বাকি কোৱা।
অ বাকী কোৱা। তুমি কোৱাচোন।
দিয়া হ'ব দিয়া নহ'লে ন।
অ অ হ'ব দিয়া।